অ'।
অ' আই বহুত দিনৰ মূৰত দেই মাতটো
মই কি খবৰ কওঁক?
এ, খবৰ ভাল বুলিয়ে ধৰক।
ভাল হ'বই লাগে সকলোৱে ন'।
তাকে তাকে, আপোনাৰো মাতটো শুনি ভাল যেনে লাগিছে।
নাই নাই নাই আগত কে যথেষ্ট ভাল আৰু এতিয়া।
তাকেই ভাতৰ যা যোগাৰ কৰিলোঁ, আধাখিনি বনালো। তাৰপিছত অকনমান বোলো এ, গৰম লগা দেখি আৰু এহঁতিও লাগি আছে অকনমান, সেইটো কাৰণে মই বোলো পাকঘৰৰ পৰা ওলাই যা যাওঁ বুলো ফোন এটাকে কৰোঁ।
আপোনাৰ মানে জীয়াই বোৱাৰী থাকিলে আৰু আমি অকলশৰীয়া মানুহ অকলে বনাই কৰি খাব লাগিব দুয়োজনে।
অ' তাকে, হ'ব আপোনাৰ লৰাটোলৈও আনি দিয়ক তেতিয়া চিন্তা নাই আৰু।
তাকে তাকে আনিব লাগিব, চাব লাগিব, চাব ছোৱালী এজনী। বিয়াখন
ভাল ল'ৰা গতিক কে ছোৱালীটো ভালেই চাব লাগিব, সেইটো কাৰণে।
তাকে আপোনালোক থাকোঁতে মই কেলে টেনশ্যন লওঁ হয় নে নহয়?
তাকে তাকে ও ৰাম ৰাম আপোনাৰ লৰাটোলৈ আকৌ ছোৱালী চাবলৈও বৰ হেৰি হব নহয় ইমান শান্ত লৰাটো ভাল ছোৱালী এজনীয়ে চাই দিব লাগিব। বহুত
তাকেটোন আকৌ, তাকেটোন আকৌ। কেলে আছে বৰমাক-জেঠাইকহঁত, হয় নে নহয়?
সেইটোৱে সেইটোৱে, ঠিকেই কৈছে। উম বাকী এতিয়া আপোনাৰ মানুহজনৰ ভাল নহয়?
অ' এতিয়া ভালেই দিয়ক এতিয়া ভাল মানে মাজত এ বৰ গা-বেয়া গ'ল গা-বেয়া গ'ল মানে। চিজনেবুল হয় ন বেমাৰ এইবিলাক এই গৰম ঠাণ্ডা। আৰু সেই চৰ্দি, কাহ হৈ মানে ভাইৰেযৰ নিচিনা আহিছে নহয়।
ছে বুইছে।
সকলোৱে সকলোৱে তাৰ পিছতে তেওঁ ভাল হল বাৰু তেওঁ ভাল হোৱাৰ পাছতেটো মই পৰিলোঁ। পৰি লৈ পেলাই তাৰপিছত এতিয়া ভাল হৈছে বাৰু মোৰো। ভাল হৈছে তাৰ মাজতে কাম বিলাক নকৰিলেও নহয়।
নকৰিলেও নহয়, এতিয়া আপুনি কি বনাইছে বোলো আজি?
এতিয়া পটলো কাটিছো, ভোলো কাটিছো, তাকে হেৰিকে দালি বনাব লাগিব।
কেইবা বিধো বনাইছেচোন।
কেইবাবিধো মানে অকমান দালি ভাত হলে অকমান ধৰক ভাজি। অ' হেৰি কৰি লাগে লাগে লাগে। তাকে আপুনি কি বনালে বোলে?
এ সেয়াই মই আৰু কিনো কৰিম। এই আমাৰ ইহেঁতেও খাই ভাল পায় যে। এই আলু ভাজি খায়, সৰু আলু গুটি।
এ সৰু আলুটো ৰব! আপোনালোকৰ ফালে সৰু আলুটো মানে উৎপাদনটো খুব ভাল হয় কিন্তু।
ভাল হয়, কিন্তু সৰহকে আনি থলে বেয়া হৈ যায়।
অ সৰুকে আনি থলে বেয়া হয় কিন্তু আৰু দামো কম নেকি সেইফালে সেইটো আলু।
দাম আমি আগতে কমিছিলে কিন্তু এতিয়া একেই।
এতিয়া একেই নেকি? খাই কিন্তু খুব ভাল লাগে নহয় গম পাইছা নাই। এবাৰ আমি সেইফালে নামেৰি ফালে গৈছিলো, যাওঁতে তাৰ পৰা কিনি আনিছিলো কিন্তু। পৰা নে ক'ৰ পৰা আছিলে কিনি আনিছিলো মোৰ মনত আছে। অ'!
দাম একেই মানে থৈ দিলে বেয়া হৈ যায়। কিয় মানে সেয়া আমাৰ ঘৰলৈও আনিছিলে ঢেৰ আনিছিলে। জানো কিয় বেয়া হয় সেইটো নাজানো, কিন্তু সেইটো যদি ঘৰৰ হয়। তেতিয়া থৈ দিলে অলমান বেয়া হয় ৰোৱা সময়লৈকে। কিন্তু বাকী খিনি ভালে থাকে। কিন্তু এই কিনা খিনি বেয়া হৈ যায় অ'।
তাৰমানে কিবা মেডিচিনৰ কথা থাকে চাব ইয়াত।
হয় মেডিচিন দিয়ে কাৰণ মানে আমাৰো আনিছিলে আমাৰ মানে যথেছ কসষ্ট খিনিয়ে কিনিছিলে বাৰ বাৱন্ন কেজি
অই বাৱন্ন কেজি কিনিছে অ
বাৱন্ন কেজি মানে উ খাবলে নাপালে ছয় সাত কেজি মান থাকিলে গোটেই খিনি গিলি গ'ল লাষ্টত মানুহক
অ গেলি যে গ'ল বুলি কৈছে আপোনালোকে থৈছিল কেনেকে বাৰু
নহয় একদম ভালকে থোৱা হৈছিলে সেইটো পাচি তেনেকে ভৰাই থৈছিলে যেনেকে আমাৰ বাকী আহ কঠিয়ালে থয় নহয় বাকী খিনি আলু ঘৰৰ খেতি অ নহয় তাতো তাতো থৈছে আমাৰ নামঘৰতে তেনেকেই থৈছে চিলে কিন্তু কথাটো হল মানে ৰ'দাইছেও বহুতবাৰ ৰদ ৰদাব লাগে ন' আলু হলে ৰদাইছে কিন্তু বেয়া হ'ল। অ' সেয়া মানে কি সেয়া চাগে মেডিচিন দিয়া কিবা।
মেডিচিন চাগে বহুত বেছি পৰিমানৰ তেনেকুৱা থাকে কম বেছি পৰিমান। অ' আৰু এটা কথা দেই মই
বেয়া হৈ যায়।
অ'।
তলতে আলুটো যেতিয়া বেয়া হৈ যায় মাটিৰ তলত কিছুমান পোকে ধৰে কিবা হয় তেতিয়া মানে খুব মেডিচিন মাৰে মানে।
খুব মেডিচিন আৰু আজিকালি পোকৰ সংখ্যাও বাঢ়িছে ন'।
বাঢ়িছে বাঢ়িছে আৰু এই গছডাল যে ভাল থাকিব লাগে। মানে আলু সাধাৰণতে আলু গছ ডাল সোনকালে মৰি যায় যোনবিলাক সোনকালে মানে মৰে আৰু আজি বেছিয়ে সোনকালে মৰা হ'ল বাৰু গতিকে তেতিয়া আলুটো টো মানে বেছি হ'ব নাপায় গতিকে মানুহে আজিকালি কি কৰে আলু গছজোপা সোনকালে নমৰিবলৈও ঔষধ মাৰে।
হেই কৃষ্ণ, হেই কৃষ্ণ। আৰু এটা কথা মইহে ভাবো দেই এই যে শাক চবজি কৰাই হওঁক খেতি কৰা হওঁক খেতিক সকলৰ মানে কি অ আমাৰ ইয়াততো এতিয়া হয় বাৰু অসমতে হওঁক বা ভাৰতবৰ্ষতে হওঁক। এই কিন্তু এটা উপযুক্ত আচলতে হেৰিৰ প্ৰয়োজন কিন্তু প্ৰশিক্ষণৰ কাৰণ কেলে ঔষধ এটা মাৰিবলৈ হলে বা ঔষধটো কিমান পৰিমানত মাৰিব বা ঔষধটো মাৰাৰ কিমান দিনৰ বা কিমান সময়ৰ পাছত সেইটো ব্যৱহাৰ কৰিব পাৰিব বা ফল এটাই হওঁক বা পাচলি এটাই হওঁক চিঙিব পাৰিব আচলতে কি সেই জ্ঞান টো নোহোৱাকৈ মই সকলোৰে ক্ষেত্ৰত কোৱা নাই বাৰু। বহুতৰ সেইটো জ্ঞান নাথাকে অ', সেইটো কাৰণেটো বেছি ক্ষতি কৰে নেকি চাগে মই ভাবো কিন্তু এইটো কথা।
এতিয়া আমাৰ গাঁৱৰ জেগাত ধৰক মানুহে অ', অকন ডাঙৰ ডাঙৰ মাটি সকলোৰে আছে যে -খেতি কৰা মানে ধান খেতি বাদ দি এইয়া খেতি কৰা মানে শাক-পাচলি গতিকে গতিকে কমকে যিমানেই জাৰে মাতি নাথাকক মানুহে সকলোৱে সাৰ দিয়ে।
দিয়ে দিয়ে।
অ' একদম খুব কম সংখ্যক মানুহে যাৰ ঘৰত ছাগলী আছে কিবা আছে সেই ছাগলী সেইখিনি দিয়ে তথাপিও সেই পোক নালাগিবলৈ কিন্তু সাৰ এটা মাৰে। হাইভিধ মেডিচিন মাৰে আৰু এটা কথা হ'ল। এতিয়া মানে আমি নহৰু খাওঁ সদায় ডাঙৰ ডাঙৰ নহৰু।
ডাঙৰ জাত।
অ' ডাঙৰ জাত, যাতে গুচাই এটাতে হৈ যায় কিন্তু আমাৰ এতিয়া গাঁৱৰ আমাৰ ওচৰৰে পাজৰে মানুহখিনিয়ে বছৰলে নহৰু খেতি কৰি লয়। মানে যাতে কিনিব লগা নহয়, কিন্তু সেইয়া সৰু জাতটো।
সৰু জাটটো কিন্তু এটা কথা স্বাদু আছে কিন্তু।
অ' কিন্তু সেইটোৱে ডাঙৰ জাত- সৰু জাতটো গুচাবলে আমনি লাগে। কিন্তু এইটো ভাল, আৰু এটা কথা মানে কি হয় ডাঙৰ জাত টো যদি আপুনি কিনি আনি কেনেবাকে ৰুৱে
উম।
আপুনি গছ দেখি কিন্তু বিছুতি খাব একদম, ডাঙৰ ডাঙৰ! আপুনি ভাবিব গছ যদি এয়া হৈছে গুটি কেনেকুৱা হৈছে, কিন্তু গুটি নাই নধৰে।
অহ।
সেইটো সেইটো কথা কিন্তু, অ নহয়। এইটো মানে আমাৰ তাত খেতি কৰে যে আমি জানো আৰু, আমাৰো কৰে বাৰু। কিন্তু অ কৰো কৰো। গতিকে আমি জানো মানে সেইটো বস্তু। এতিয়া দিগদাৰো হয় সেইটো কাৰণে। অঁ বিষ বি বেছিকে মানে আমাৰ ফালে এক এতিয়া আপুনি যোনটো সৰু আলুগুটিৰ কথা কৈছে সেইটো হল কানপুৰীয়া।
কাণপুৰীয়া কাণপুৰীয়া অ কাণপুৰীয়া হয় দিয়ক।
যোনটো ডাঙৰ হয় আমি যোনটো ডাঙৰ ডাঙৰ আলু খাওঁ, সেইটো হ'ল খাচিয়া।
উম খাচিয়া।
অঁ খাচিয়া, সেইটো যেনিবা ডাঙৰ হয় কিন্তু কানপুৰীয়াটো বেছিকে কৰে।
যিটো বাদামী আলু
অঁ।
অ সৰু আলুটো যে, সেইটো ৰঙা আলুটো সেইটো কাণপুৰিয়া নহয় জানো?
সেইটোক নকয়, এইটোক আমাৰ এতিয়া কোনফালে কি কয় মই এইটো নাজানো বাৰু, কিন্তু আমাৰ ফালে সাধাৰণ যোনটো আলু সেইটো আলুকহে কাণপুৰীয়া কয়।
অঁ মই সেইটোৱে বাদামী আলুটোৱে মই কাণপুৰীয়া বুলি ভাবিছিলো মানে।
বাদামী আলু সেইটো কানপুৰীয়া নহয়, বাদামী আলুটোতো বাদামী আলু বুলিয়ে কয়, আৰু কিবা নাম আছে যদি নাজানো বাৰু। কিন্তু এইটো আলু আমাৰ তাত বজাৰে সমাৰে সকলোতে কাণপুৰীয়া বুলিয়ে কয়। আৰু ডাঙৰটো খাচিয়া।
উম উম।
এইটো কথা গতিকে সেইয়াই আৰু। নহয় নহয় খাচিয়াটো ৰঙা নহয়, খাচিয়াটো আমাৰ এনেকুৱা আলু যোনটো পাওঁ, কিন্তু এটা কথা ডাঙৰ যোনটো ঘৰৰ খাচিয়া আলু হয়
উম।
এইটো মানে অকণমান সোৱাদটোৱে বেলেগ হয় দেই।
এই ঘৰৰ আলুটো আও সোৱাদটো আৰু
সোৱাদটো বেলেগ, আৰু কাণপুৰীয়াতোতো কাণপুৰীয়াও বহুত ডাঙৰ ডাঙৰ আলু থাকে কিন্তু।
কিয়নো
তাৰপিছত অ কাণপুৰিয়া আলুটো আপুনি পুৰি খাই যিমান ভাল লাগে কিন্তু এই ডাঙৰ কিনা আলুটো খাচী আলুটো নালাগে কাৰণ কাণপুৰীয়া আলুটো টো মানে বালিৰ নিচিনা
বালিৰ নিচিনা অ
এইযে আমি আপেলতো যে আমি কেতিয়াবা বালিয়া বালিয়া আপেল তো ভাল পাওঁ খাই বালিয়া নিচিনা অকনমান লাগে অ এইটো বালিয়া নি চিনা মানে আলুটো আলুটো মানে এইটো আলু আপুনি দালিত দি খালেও ভাতত দি খালেও ইয়াৰ সোৱাদটো বেলেগ আৰু এইটো অকণ হাল হালধীয়া নকও অকমান মানে ক্ৰীম ৰঙৰ নিচিনা হয় মানে যোনটো কাম অ মানে সিজাই দিয়াৰ পিছত ৰঙ টো অকণমান তেনেকোৱা হয় মতিয়া ৰঙৰ নিচিনা বহুত ভাল লাগে দেই আৰু ঘৰৰ আলুকেইটাৰ সোৱাদেই বেলেগ
সোৱাদে বেলেগ ঘৰৰ আলুকেইটাৰ আগৰ যে হেৰি নাইকিয়াই হ'ল আৰু চাৰ্ট মোৰ আগৰ বস্তুবোৰ চাৰ্টৰ নিচিনা
তো এই ধান খেতিতো মানুহে সাৰ দিয়ে।
দিয়ে হেৰি আও নিদিলে নহয় যে।
উম নিদিলে নহয় নিদিলে আৰু পোক কম ধৰে নেকি আপুনি এবাৰ আপোনাৰ দেখি আপুনি কান্দি গ'লহেতেন আমাৰ পাছফালৰ পথাৰখনত পোক ধৰিছে পোক ধৰি পেলাই আপুনি বিশ্বাস কৰক, ধানৰ থোকে থোকে ধান সৰি তলত পৰি আছে।
ইছ ৰাম
মানুহে কটাতকে বেছি বুটলিবলগীয়া হৈছে আও কাটি পেলাইও ধান কাটিও বুটলিছে আকৌ।
উম।
মানে ইমানেই খাই পেলাই পোক বিলাকে ৰাতিৰ ভিতৰত আহি আধা আধা মানে এখন এখন
অ অকস্মাত অকস্মাত বাঢ়ি যায় এইবিলাক কীট পতংগবোৰ বা কোনোবা বাৰ তো বহুত বেছি হয় তেনে
বহুত আৰু পোকটো কেনেকোৱা জানে নাই এই সেউজীয়া নিচিনাই মানে।
উম।
আৰু খাই পেলাই ৰাতি ওলাই মানে সেইটো দিনত নহয় ৰা দিনত মানে পাতৰ ভিতৰত সোমাই থাকে ৰা
যেনেকে কোমজেলেকুৱা, শামুক এইবিলাক ৰাতি ওলাই তেনেকোৱা আৰু।
অ' মানে তাৰ পিছত মানুহ বিলাকে মানে উপায়হীন হৈ গৈছে মানুহৰ বেয়া লাগি গৈছে ইমান কষ্ট কৰে খেতিৰ দিনত।
কিয় নহয়নো?
কিছু লোকেহে খেতি নকৰে বাৰু কিছু লোকেতো একদম খেতিৰ কাৰণে হাড়ে সিমজুৱে লাগে কাৰণ তেওঁলোকৰ বছৰি বছৰৰ কাৰণে ধান খিনি গোটাই লৈ কিয় হয় সোণগিটিতো সোণগুটি খিনি ধৰক।
অ' তুন আৰু কেলে নহয়, সোণগুটি কেলে নহয়নো আকৌ।
অ' সেইটোৱে কিন্তু মানে মানুহৰ তেনেকোৱা হৈছে তাৰপিছত মানুহেতো সাৰ মাৰিবলগীয়া হ'বয়ে। কাৰণ, সেই পোকবোৰ মাৰিবলৈতো ঔষধ মাৰিব লাগিব।
উম।
তেনেকুৱা হৈ যায়, মানে।
বাৰু দিয়ক ঠিকে আছে। মই এহেঁতি কি কৰি আছে, তাকে চাওঁগে দেই।
চওঁকগে যাওঁক। মইয়ো লাগো, উম।